অ', হেল্ল'!
অ', শুনা পাইছা নাই?
অ', পাইছো পাইছো। মোৰ মাততো শুনিছানে?
শুনিছো শুনিছো অ', কি কৰি আছা?
এয়া তোমাৰ খেলি আহিলো অকমান খেলিবলৈ গৈছিলো। তাৰপা গৰম উঠিছে ফেনৰ তলতে অকণ বহিছো।
অ', কি খেলিবলৈ গৈছিলা?
এ আমি অকন এনে আবেলি অবেলি ক্ৰিকেট খেলো।
অ', অ', অ'। তাকে, সেই খেলাটো বাৰু এটা ভালেই অভ্যাস দেই। আজিকালি মানুহ বিলাকে আকৌ খেলিবলে মনেই নকৰে নহয়।
মনে নকৰে হয়।
উম, তাকে খেলি-খেলা-খেলাটো বাৰু ভাল অভ্যাস দেই, খেলি থাকিব লাগে মাজে মাজে।
হয় হয়।
উ, বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই ভালেই, তোমাৰ কেনেকুৱা?
আমাৰো ভালেই বাৰু দেই।
অ', ভাত পানী খালো বাৰু দুপৰীয়া।
অ', অ', অ'।
উম।
তাকে তাকে, এই মোৰ মানে মই মানে তোমালৈ ফোন কৰিম কৰিম বুলি ভাবিয়ে আছিলো গম পাইছা নাই। তাকে ভালেই কৰিলা দেই তুমি ফোনটো কৰি।
অ, হয়।
এ, মোৰ মানে কি হ'ল মই মোবাইলটো বেয়া হৈ আছিলে মানে অকমান।
অহ।
ত সেইকাৰণে মই ফোন কৰিব পৰা নাছিলো, মই তোমাৰ ভাল কৰি আনিছোহে মোবাইলটো আজি।
অ অহ।
কি হ'ল তোমাৰ সেই স্পীকাৰতটো বেয়া হৈছিলে মানে মোবাইলৰ।
আতছা।
তিছত মানে সেই দোকানলৈ গৈ স্পীকাৰটো লগাই নিলো। তাৰ পা কি কৰিলো তোমাৰ হেডফোনডালো কিনি লৈ আহিলো মানে।
অ, অ ভালেই কৰিলা।
আমাৰ সেই মোৰ কি হয় মানে মোবাইলটো মানে প্ৰব্লেম দিয়া হৈছে হেডফোন যদি নলগাওঁ, তোমাৰ কি হব গৰম হৈ যায় মোবাইলটো।
অঁ।
আৰু হেডফোন নহ'লে কি হয় মই তোমাৰ একো শুনিব নোৱাৰোঁ মানে স্পীকাৰটো বেয়া হৈ আছিলে যে।
বেয়া হয় হয়।
সেইটো কাৰণে হেডফোনডালৰ অনুভৱ কৰিলো তাৰপা সেইকাৰণে, হে ফোনদাল লৈ আহিলোঁ আৰু।
ভালে কৰিলা ভালে কৰিলা।
আৰু মানে কি হয় এই তোমাৰ বেছি ভিৰ ভিৰ জেগা হলে কি হয় গমপাইছা নাই? এই মোবাইলৰ স্পীকাৰটোদি নুশুনি মানে,
নুশুনি হয়।
তোমাৰ কেতিয়াবা ফোনত কথা পাতিবলৈও অসুবিধা হয়।
অসুবিধা হয়।
অ, মানুহ থকা জেগাত বেছি মানুহ থকা জেগাত
হয়।
তেনেকুৱা জোগাত মানে হেডফোন হ'লে মানে ভাল।
ভাল ভাল।
চাউণ্ডোও বেছি যায় আকৌদম হেডফোনডাল একদম পুৰা কাণো চট থ কাণতে লাগি থাকে ন? মানে একদম ধুনীয়াকে শুনিব পাৰে ন, হয়। সেইটো কাৰণে মানে মই সেই হেডফোনডাল লৈ ল'লো লগত।
ভালে কৰিলা, ভালেই কৰিলা।
উম, তাকে সেই হেডফোনডালে বাৰু সেইবিলাক ক্ষেত্ৰত বহুত সহায়
সহায় কৰে, হয়।
আকৌ তোমাৰ সেই কেতিয়াবা কি হয় গম পাইছানে? তোমাৰ, গাড়ী-চাড়ী চলাই থাকোতে তোমাৰ। এ ধৰি লোৱা কোনোবা এজনে বা ফোন কৰিলে ইমাৰ্জেঞ্চি।
হয় হয়।
কি হয়? সেই জেপৰ পৰা মানে ফোনটো উলিয়াই ৰিচিভ কৰিবলৈ বৰ অসুবিধা মানে।
অসুবিধা, হয়।
অ' কিন্তু সেই হেডফোনডাল থাকিলে তোমাৰ হেডফোনতে তুমি ফোনটো ৰিচিভ কৰি কথা পাতিব পাৰা।
পাৰো, পাৰো হয়।
সেই ক্ষেত্ৰত আচলতে হেডফোনডাল ভালেই বাৰু!
ভালেই ভালে।
অ', তোমাৰ মতে কি তুমি কোৱাচোন বাৰু হেড ফোনডাল আমাৰ মানে ব্যৱহাৰ কৰাটো ভাল নে বেয়া বাৰু?
অ' এতিয়া চোৱা হেডফোনডালটো এতিয়া আমাৰ তুমি ভাল কথা কেইটামান কলায়ে। আমাৰ যিখিনি সুবিধা। সেই খিনি তুমি কলায়ে, এতিয়া মই ধৰা তোমাৰ অতমান অসুবিধাৰ কথা কবলৈ লৈছো এতিয়া তুমি কলা যে গাড়ীৰ ক্ষেত্ৰত আচলতে গাড়ীৰ ক্ষেত্ৰত হেডফোনডাল ইউজ কৰিব পাৰি কোনো কথা নাই। মানে তুমি এফালে লগাব পাৰা এফালে কিন্তু খুলি থব লাগে। যিহেতু মানে আমাৰ হয় জুইফালে লগাব নালাগে যিহেতু এই গাড়ত মানে ৰাস্তাত গাড়ী এ চলাওতে কি হয় বিভিন্ন নিয়ম নীতি আমি মানি চলিবলগীয়া হয়। সেই ক্ষেত্ৰত মানে এফালে খুলি থোৱাটো ভাল আৰু কিন্তু গাড়ীত সেইটো বেলেগ কথা কিন্তু যিসমূহ আমাৰ বাইক চালক আছে মানে মটৰ চাইকেল চলাই আজিকালি হয় ন চে কি কৰে হেডফোনডাল মানে শ্ব' অফৰ কাৰণে পিন্ধে মানে ম মানুহক দেখুৱাবৰ কাৰণে পিন্ধে।
মানুহৰ দেখাবলৈ পিন্ধে হয় - হয় সেইটো - সেইটো ম - ময়ও পাইছো গম পাইছা নাই। আমাৰ ই আমাৰ ইয়াতো কি হয় ল'ৰাবলাকে তোমাৰ একদম কি কৰিব হেডফোন দুইফালে দুইটা লগাই ল'ব
লগাই ল'ব হয়।
এনে পুৰা ফুল চাউন দিব ফুল চাউন দি এনেকুৱা স্পীড বাইক চলাব। এনেকুৱা স্পীড বাইক চলাব সিহতে পৃথিৱীৰ কথা একো গমেই নাপায় গম পাইছা নাই।
উম, আৰু সেইটো কাৰণে তোমাৰ এক্সিডেন্ট বিলাক বেছি হয় এতিয়া তোমাৰ অ, সিহতে তোমাৰ যিটো ৰকম চলাব আৰু তোমাৰ নৰ্মেলো - নৰ্মেলো নচলায় মানে। একদম পুৰা ক অ, একদম পুৰা কাটি - কাটি চলাব।
কতি মানে সেইটো সিহতে মানুহক দেখুৱাবলে কৰে আকৌ দুইফালে হেডফোন লগাই লব মানুহ ভাবিব সিহতে ভাবে কি মানুহে এইবিলাক দেখি আমাক ভাল পাব।
অ, তাকে সেই সিহতে কেনেকে চলাই আকৌ দেখিছা নাই। একদম পুৰা কাটি কুটি চলাব। অ, তোমাৰ সেই পিছফালৰ পৰা গাড়ীয়ে আহি মেলি হৰ্ণ মাৰি থাকিলেও গম নাপায়। আৰু সেইটো একো নুশুনে ন অ, সিহতেতো একো নু শুনে।
নোশুনে‌ - নোশুনে।
আৰু সেইটো কাৰণে তোমাৰ এক্সিডেণ্ট বিলাক বেছি হয় আকো। তোমাৰ মানে সিহতে তোমাৰ প্ৰথম কথা ৰাস্তাত এখন গাড়ী বা মটৰ চলোৱা একো ৰোল নাজানে।
ৰল নাজানে।
সিহতে ঘপককে তোমাৰ কাটি দিব। যাৰ ফলত মানে তোমাৰ গাড়ি তোমাৰ সিফালৰ পৰা খুব স্পীডত আহি থকা গাড়ীখন ঘপককে ব্ৰেগ মাৰি টো ৰখাইও দিব নোৱাৰে অ, গতিকে সেই তেনেকুৱাতে এক্সিডেণ্ট বিলাক বেছি হয় ঘপককে কাটি দিব তোমাৰ ৰুল বিলাক নামানে যে। ট্ৰেফিকৰ তোমাৰ অ, তোমৰ ঘপককে ৰাইট চাইডে যাবলৈ হলে ইণ্ডিকেটৰ সিনিকি ডাইৰেক সোমাই দিয়ে। অ, ৰাইট বা লেফট চাইডে তাৰমানে ইণ্ডিকেটৰ ইউজ নকৰে মানে সেইটো কথা।
সেইটো কথা হয় তাৰপিছত মানে আৰু এটা কথা কি হয়? আমাৰ আজিকালি দেখা যায় সৰু - সৰু ল'ৰা ছোৱালীয়ে হেডফোন ব্যৱহাৰ কৰে। মানে ডাঙৰ মানে এতিয়া এতিয়া যিটো চামে মানে মানুহক দেখুৱাবলে পিন্ধে সেই - সেই ল'ৰাবিলাক ক দেখি কি হয় সৰু - সৰু ল'ৰা ছোৱালী বিলাকেও হেডফোন লগাবলৈ মানে বিচাৰে তাৰ ফলত কি হয় আমাৰ কাণ খন এনেকুৱা এটা বস্তু মানে কি হয় একদম সৰুৰ পৰা সৰু কথা এটা আমি বহুত দূৰৰ পৰা শুনি পাও। তেনেকুৱা ক্ষেত্ৰত যদি সেই সৰু - সৰু ল'ৰা ছোৱালী বিলাকৰ এনেও কাণবিলাক কোমল থাকে। থাকে কাণৰ যিখন পৰ্দা সেইবিলাক কোমল থাকে। ইহঁতেও কি কৰে ডাঙৰ বিলাকক দেখি সৰু বিলাকেও হেডফোন দুইফালে লগাই ল'ব। একদম ফুল চাউন্ড দি সিহঁতে গান চাব গান শুনিব বিভিন্ন ভিডিঅ' চাব।
অ
বহুত বেজ থকা গান বিলাক শুনে তেতিয়া কি হয় মানে সেই সিহঁতৰ কাণৰ একদম সৰু পৰা সিহঁতৰ কাণত যে সেই প্ৰেচাৰটো পৰে সিহঁতৰ এই কাণৰ বেমাৰ হয় কি হয় সিহঁতে অতি কম মানে বহুত কম বয়সতে কাণেদি নুশুনে
নুশুনা হয়, এই মানে কি গম পাইছা নাই এনে তুমি হেডফোনডাল যদি নৰ্মেলি ইউজ কৰা এনে ধৰি লোৱা তোমাৰ কম চাউণ্ড দি যদি শুনা একো কথা নাই গম পাইছা নাই। অ সিহঁতে মানে অ কিন্তু এই বেছি পুৰা ফুল চাউন্ড দিয়ে আকৌ
ফুল চাউন্ড দিয়ে অ
সে সেইকাৰণে মানে তোমাৰ সেই কাণত বেছি প্ৰেছাৰ পৰে।
প্ৰেচাৰ পৰে অ।
আকৌ মানে এই হেডফোন লগোৱাৰ ক্ষেত্ৰত মানে কিছুমান সাৱধানতাও লব লাগে গম পাইছানাই নাই এতিয়া এতিয়া আমি সেইটো কথা পাতিয়ে আছো বাৰু দেই এতিয়া ধৰি লোৱা এ আমি ভলিউমটো কি কৰিব লাগে এই তোমাৰ যিটো মিডিয়াম ভলিউম থাকে মানে একেবাৰে মাজৰ আৰু
মাজৰ অ।
তোমাৰ সেই মেক্সিমামহে আচলতে সেই মিডিয়ামটো ইউজ কৰিব লাগে আৰু মানে এই তাত মানে এনেই নৰ্মেল ইউজ কৰোনে মানে সেই তাতকে তলত শুনিব লাগে।
কমত অ কমত শুনিব লাগে।
আৰু তুমি ঘৰত দুইটাইম হেডফোন ইউজ কৰিব পাৰা একো কথা নাই।
ঘৰত কোনো প্ৰব্লেম নাই।
কিন্তু বিশেষকৈ তুমি ক'বালে ধৰি লোৱা তুমি খোজ কাঢ়িয়ে গৈছা বা চাইকেল চলাই গৈছা ছা‌ বা তোমাৰ কিবা গাড়ি মটৰ লৈ গৈছা একো কথা‌নাই কিন্তু তুমি হয় এপাতো হেডফোন নলগাবা নহয় তুমি অকল এপাত লগাবা তাকো অ, তাকো সেই এপাটো খুব কম ভলিউম দি মেলি লগাব
লগাব লাগে অ,
তে আমি সেই বাহিৰা কথাবিলাকো আচলতে যাতে শুনিব পাৰোঁ।
শুনিব পাৰো অ,
অ, গতিকে সেই অ, সেই-সেইটো আচলতে সাৱধনতাটো সাৱধনাতাটো ল'ব লাগিব আমি সকলোৱে অ, আৰু কি হয় মানে কি গম পাইছ নাই কেতিয়াবা কি হয় তোমাৰ সেই বিজুলী ঢেৰেকণী মাৰি থকা সময়ত মানুহ বিলাক কে ল'ৰা-ছোৱালী বিলাকে তোমাৰ হেডফোন লগাই ঘূৰি
ঘূৰি ফুৰে অ,
তোমাৰ সেই বিজুলী ঢেৰকণী মৰা সময়ত আচলতে সেই হেডফোন ব্যৱহাৰ কৰিব নালাগে। কাৰণ অ, মোবাই -মোবাইলো ব্যৱহাৰ কৰিব নালাগে আৰু হেড ফোনো ব্যৱহাৰ কৰিব নালাগে তোমাৰ ব্লুুটুথ- ব্লুটুথ হেডফোন বিলাক কি হয় আচলতে এ তোমাৰ মানে যেনেকে তোমাৰ মোবাইল দুখতে তোমাৰ হেডফোনডালে তোমাৰ মোবাইলটোৰ লগত অটমেটিক কানেক্ট হৈ নাযায় জানো? সেই তেনেকে তোমাৰ সেই বিজুলীটো মানে- বিজুলীটো মানে সেই হেড ফোনডালে মানে টানিব পাৰে গম পাইছ
পাৰে-পাৰে।
দিব পাৰে যাৰ ফলত তোমাৰ সেই হেডফোনডাল ফুটি যাব পাৰে।
পাৰে অ,
ফোনডাল ফুটি যোৱাৰ লগে লগে মানে জ্বলি যোৱাৰ লগে লগে কি হব তোমাৰ, আহ মানে বহুত বেয়া অৱস্থা হ'ব মানে মানুহজনৰ।
অ হয়।
কথাটো একেবাৰে সংকটজনক হৈ পৰিব।
হৈ পৰিব অঁ।
গতিকে আমি সেই, মানে তোমাৰ বতৰ বেয়া হলে আমি হেডফোন ব্যৱহাৰ কৰিবই নালাগে।
নালাগে আৰু।
অ এনেই নৰ্মেল ব্যৱহাৰ কৰিব পাৰি কিন্তু বতৰ বেয়া হলে আচলতে ব্যৱহাৰ কৰিব নালাগে। উম গতিকে আমি সেই তেনেকুৱা ধৰণৰ সাৱধানতা বিলাক লব লাগিব।
লব লাগিব অ।
সেই। সেইবিলাকে কথাবিলাক মানে এতিয়া ল'ৰা-ছোৱালী বিলাকে অকল হেডফোন তুমি কৈছা অকল শ্ব' অফৰ কাৰণে গতিকে সেই তেনেকুৱা ক্ষেত্ৰতে মানে আচলতে অঘটন বিলাক বেছি হয়।
বেছি হয় বেছি হয়।
ফোনডাল ব্যৱহাৰ কৰিব লাগে কিছুমান নিৰ্দিষ্ট কামৰ কাম কৰিব বাবে।
হয়।
ধৰি লোৱা এ তুমি এতিয়া অফিচৰ কাম কৰি আছা, তেনেহ'লে সেইটোত তুমি হেফোনডাল ব্যৱহাৰ কৰিছে সেইটো এক কথ
সেইটো কথা নাই হয়।
উম, ধৰি লোৱা একদম ইম্পৰ্টেণ্ট কিছুমান কথা কিছুমান প্ৰাইভেচিও থাকে ন মানুহ
থাকে থাকে।
সেই প্ৰাইভেচিৰ কাৰণেও তুমি হেডফোন লগাই তুমি কথা পাতিব পাৰা।
পাৰো অ।
পাই অডিঅ' শুনিব পাৰা মানে প্ৰাইভেচি অডিঅ'। গতিকে সেইবিলাক ক্ষেত্ৰত তুমি হেৰি কৰিব পাৰা, কিন্তু তোমাৰ এনেই তোমাৰ কথানাই পটানাই ইনে আচলতে অত্যাধিক ব্যৱহাৰ কৰাটো ভাল নহয় গম পাইছো
ভাল নহয় ভাল নহয়।
লিমিটত ইউচ কৰিব লাগে আৰু দৰকাৰ হ'লে ইউচ কৰিব লাগে, আৰু বিশেষকে ম ই তোমাক যিখিনি ক'লো সাৱধানতা, সেই সাৱধানতা বিলাক মানে অৱলম্বন কৰিব লাগে।
লাগে লাগে।
বাকী সেইখিনিয়ে আৰু আজি তোমাৰ হেডফোনৰ ওপৰত অকমান কথা পাতিলো আৰু তোমাৰ হতে। অকমান আলোচ অ আলোচনা কৰিলো আৰু তোমাৰ সতে।
উম ভালে লাগিলে বাৰু।
উম উম বাৰু তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।
বাৰু হ'ব দিয়া।
উম উম বাৰু বাৰু।